হেল্ল' কি কৰি আছা
এয়া বহি আছো মূৰৰ পৰা উকনি আনিলো, অ', ভাত খালো, তুমি খালা?
মাত খোৱা নাই
ভাত খাইছোঁ।
কি দি খালা?
দালি, আলু ভাজি তুমি কি দি খাইছা?
মই গুচ দালি
অ', ফুৰিবলৈ গৈছিলা?
ফুৰিবলৈ গৈছিলো।
অ', আৰু ভাইটিহঁত আহা নাই?
উম, পটল দিলে, পটল খাই আছো এতিয়া।
অ কোনে দিছে কঠাল
ইয়া আমাৰ বনটি এজনি দি দিলে।
অ', সিহঁতৰ ব কেতিয়া গৈছিলা
আমি এই এঘাৰটা চাৰে দচটা বজাত গৈছিলো।
অ', কেতিয়া আহিলা আকৌ?
এতি আি চেই
কোনে কোনে গৈছিলে? ক কোনে কোনে গৈছিলে তাতে
এতিয়া কি কৰি আছা?
মই আ, মাথাটোৰ পৰা ওকণি আনিলোঁ, কণী দি কুনি বেছে যে এটা দুটা।
অ',
এই কাৰ্বি লঙত যোৱা নাই, তাতে
যোৱা নাই?
অ
পাৰ্বিনা যোৱা নাই, খালিদা যোৱা নাই, কৈছিলে যে ৱাহিদা কিয় অহা নাই। কলে গগৈদা তাত পইচা নাই আজি কামত গৈছে, কেনেকৈ আহিব?
পিচত কি কৈছে?
কলে ৰ হ'ব হব মই এইবিলাক বুজি পাইছো নহয় এইবিলাক বুজি পাইছো, সিহঁতৰো থাকিব ইমান। বেজাল তেজাল, আমি নাযাও।
উম, মইতো ৰাতি সিহঁতক ফোন মাৰি কৈয়ে দিলো যে মোৰ হাততো পইচা নাই আৰু
অ', ত' তুমি কৈ আছা যে কিমান পইচা লাগে ইয়াত আহিলে?
ইয়টো ক নাই ঘৰ তেতিয়া পইচা নালাগিলে সটো মই ক'ৰ পৰা খুজিম যে মোক টকা দিয়া মই ফুৰিব যাম
উম, লৰাই দিলে মোক ইহঁতে। টকা এটা মই গৈছিলোঁ
কি দি গৈছিলা বাইক দি
বাইক দি গৈছিলোঁ
ছোৱালী গৈছিলে
ছোৱালী গৈছিলে ছোৱালীৰ কাৰণে ককা কণী এটা কণীয়ে সিফালে আনিছিলো যে চাক দিবলৈ স দিলে হটকা লৰা দিলেশত টকা মোৰ হাতত আছিল পঞ্চাশ টকা আশী টকা দিয় আম নিলো দেৰ কেজি
অ
উম আৰু একো নিয়া নাই সিহঁতৰ বিস্কুট আছেক এইবিলাক নিব নালাগে আমটম লৈ লও
এইবিলাক লৈ লৈছো কিনি
সিহঁতৰ ছোৱালীকেইটাাই আহিছিলে
আহ গোটেইখিনি আহিছে দেউেতকৰ ঘৰৰ আহিবই
সেইটোতো সিহঁতৰ দো আহিব লাগিব আৰু ব কি কৰিছিলে পেডেল পাতিছিলে
নাই কেেল ভাটিব ঘৰতে খুৱাইছে
কাৰ ঘলৰত খুৱাইছিলে
ৰবিিক লগৰত
জেগা হৈছে নে
হৈছে মানুহ আহি আছে পাঁচ জন দহজন সেয়া ধান যে থৈ দিছিল সেইটো দান বেছি গৰটো খালি কৰিলে
ৱাহ
ডাঙৰ আছে অ তাকে খুৱাই দিলে
ঠিকেই আছে এশ্মি নাইকো কোৱা নাই যে এৱাই দেহা নাই
কি কব কৈ আছে সিহঁতৰ ঘৰত চাউলে নাই কেনেকৈ আহে তাৰ কাম নাই আপুনি কি বুজি পাব
কি ক
ম নাজয় দাদা গৈছিল
ঠিক আছে সেইতো যাবই
উম
কথা পতা নাই তোমাৰ লগত
পাতিছে
এই আমাক চাব আহিব নোৱাৰে সময় পোৱা নাপায় সেইকাৰণো মই নাযাওঁ সিহঁতৰ গৰ বেছি এটা মাত বোল নকৰো তাৰ লগত
আজিকালি নিজৰ একো নাথাকিলে একো লাভ নাই লাভ নাই লাভ নাই
সেইটোতো পইচা থাকিলে চবেই চিনি পায় পইচা নাথাকিলে কোনোও চিনি নোপায় দুখীয়া মানুহৰ চিনি নাপায়
কিস্তি আহিলে পাঁচ তিনি হাজাৰ আৰু ছয় হাজাৰ সাত হাজাৰ আঠ হাজাৰ ন হাজাৰ দহ হাজাৰ টকাই কিস্তি এইটো এ আজি নৰা দিলে পাঁচশ টকা ন ছয়শ টকাটা এয়াই এইবিলাক কৰি কৰি এইটো আমাৰ যোগাৰ কৰিব লাগিব
অ', ঠিকেই আছে, কি কৰিবা?
কি কৰিলি, মই গৈছো লৰায়ে টিপটো মাৰিলে। মাল কিনে আনি দাদা জতকৰ হাতত দি দিলে কি ন পটাই দিে পছটোো
ঠিকেই আছে কি কৰিব তু এইফালে যে ইফাল বৰষু নাই সেইফালে ছাতিতো ধৰিবই লাগিব
ন এইটোয় আগতে লৰা হ'লে যে মানুহে যে কান্দে যে লোৰা লাগে লৰা লাগে সেইটো কাৰণে ল'ৰা লাগে আগতে
সেইটতো দেউেত আগৰ খুটি হৈ যায়
এতিয়া বুজি পালো।
সেই কামৰ লৰা হলেতো ভালেই লাগে আৌ কুকামৰ ল'ৰা হলেতো ভাল নালাগে ডাঙৰ হলে পইচাটো ভাল তোমালোকৰ টুকিটাাতটো ভালেইাই
কামত লাগিবই কিবা ন কিবা এটা কামত লাগিবই বিয়া হোৱাৰ আগ আগতেতো খুৱাব পাছত কি কৰে কৰিছাকিবোৰ
সেই কিেইত ছোৱালী কি কৰি আছে
ছোৱালী মেগী আনিছে তা মেগী খাই আছে। ছোৱালীক সেইবিলাক চিন্তা ৰাতি চাও কি আছে। কিবা বনাব লাগিব
গৈছে বহুত দূৰত কামত গৈছে এতিয়া আজি আহিলে কিবা এটাামান ব্যয়ৱস্থা কৰি নিজে বনাব লাগিলে বুজিলোঁ।
বনাই খাই দিবা
ৰাতিটো বনাব লাগিব কালি দালি আছিলে সেইটো দালি আলু ভাজি বনাইছিলো দুপৰীয়া এইখিনি দি খাই দিলো দুটাম উ
কি কৰিবা খাব ত লাগিব
সেইটোৱেটো এতিয়া মই কিবা এটা ব্যৱস্থা কৰি বনাব লাগিব
উম আমি এজনী এয়া আমাৰ যে দহ্ম পাতিছিলে
উম
এইজনী সৰু লৰা বিয়া পাতিলে বৰেক পালো এশ চেম্পু ললে এশ কিহৰ চেম্পু, মেলা হয়ত ললে দুটা, বেবি ক্ৰীম ললে। আৰু পেৰালা বিল ললে নাতি ললে আগ চক লৰায় কেৰেলাৰ পৰা দিব সেইি সি পিন্ধিব
ভালকে কাম কৰিলে বিদহত পইচাটো পাই আমাৰতো দুখীয়া আৰু ভালকে কামেই নহয় হয় এদিন হ'লে আৰু দুদিন বহি থাকে এনেকেই হয়।
আমি কৈ আছো যে, চা সিহঁতৰ কিমান সাহস
আমাৰ দেখাত বনিী হ'লে কিিব দেখাত হলে কিহব মানুহ, কামত নাই, একদম দুখীয়া।
দেকা, বোৱাৰীয়ে লৈছি।
সেইটোতো আমাৰ আও নহয়, দহ টকা বেছি বস্তু ল'বলৈ।
উম। এইবিলাক মৈৰা-মাৰিছি ছোৱালী হয়।
কৰিব সেয়াতো হ'লে কি হ'ব, পইচা থাকিলে মৈদা মাৰি আৰু নগও নহয় নহয়।
নহয় নহয় উম হাঁহ লাগিব হাঁহ। মৈৰাবাৰি ছোৱালীহঁতে বেলেগ আহ। যোৱাৱে গৈ কেৰেলাত কাম কৰিব মই এহ। এশটা চেম্পু লাগিব, দছ টকা চেম্পু হলে নহ'ব
এই এইকেইটা পইচা নাথাকে একেবাৰে খাই দিয়ে যে।
ছেম্পু কি ৰান্ধি খাব নেকি?
সেইটো এই কাৰণো কৈছো এইকেইটাৰে পইচা নাথাকে পিছত দুখীয়া এইবিলাকে বিদেশত গোটেই দিনটো বিদেশ পৰি থাকিব লাগে।
এইবিলাক কাম কৰা বহুত বদমাছি।
আটো আ এচপিনে তাতে গৈ খোৱা নাই ভাতচাত খোৱা নাই সিহঁতৰ ঘৰত।
ইছপিন সত ৰত। সিহতঁৰ ঘৰত খোৱা নাই। ৰফিকুলৰ গৰত খাইছো।
তাইও লগত খাইছিলে?
উম।
ঠিকেই আছে। গৰম কেনেকে গৈছে আজি?
গৰম লাগিছে স্পিনাৰ যোৱাইে দৌৰিছে মোক। এ দিদি আমাক ঠাণ্ডা খুৱাব লাগিব। দিদি আপুনি বহক মই ঠাণ্ডা লৈ আহোঁগৈ। স্পিনাক কৈ আছে অ বা দে দাদাই ক'লে যে তোমাৰ দিদিও যাব তিনিআলি জাকিৰৰ দোকানত যাই দেখো দোকানটো বন্ধ।
জাকেদি কি কৰিবা?
উম্।
জাকীৰৰ দোকানত।
এয়া ছোৱালী কাৰণে ছোৱালীৰ এটা ফ্ৰক নাই। সিঁহতৰ। তোমাৰ গৰপ। পৰা যিখিনি আনিছো একদম লেটা পেটা হৈ গ'ল। এই যিকোনাই এহ টকা কৰ এশ টকাই থাকে। সেইটুও ক আমি আৰু এনেকুৱা ভুল নকৰো।
হ'ব ঠিক আছে তেনেহ'লে হে কাম কৰোঁ।
ঠিক আছে। উম